হেল্ল'? অ'! ক'?
কি কৰি আ
এ, আছোঁ, পুখুৰী খনতে আছোঁ। এ, দেউতাই মাছ দিছে বোলোঁ। অ'! এই দেউতাই মাছ দিছে, পুখুৰীত। এ, তাকে, চাই আছোঁ বোলোঁ। আমাৰতো টো মানে, মোৰতো আৰু আছে। দেউতা, দেউতাহঁতে দিছে।
অ'! আজি মানে, মাছ মাৰিছিলি?
এই মাছ, ডাঙৰ - ডাঙৰ মাছখিনি মাৰি বেছি - বেছি আহিলোঁ। তাৰপিছত, আকৌ এতিয়া, এই সৰু- সৰু মাছ, নতুন- নতুন মাছ দিছোঁ এতিয়া। পোৱালি বিলাক
অ'! আগৰখিনি মানে বেচিলি ন'?
এই, দানা চানা দিছ নাই? তোৰ, তো হে পুখুৰী দুটাত মাছক?
এই, আমাক দিয়া আছে বাৰু। এ, মই ৰাতিপুৱা লৈ আনিছিলোঁ। লৈ পেলাই দিছোঁ বাৰু।
অ'! এনে কি? মানে, দানা - দানাবিলাক, ভাল দানা খুৱাইছা নাই মাছবিলাকৰ?
ধুনীয়া! এইয়া পুৰা এই স্বাস্থ্য ধুনীয়াই যাব সেইটো। বাকী এ, আগৰ মাছ, আগৰ মাছ নি যে বেছি চিলি যে?
অ'! অ'!
কিমান দামত দিলি?
এ, সেইটো দিলোঁ আৰু মানে, তোৰ এটা মাছ, এটা মাছটো ডাঙৰ মাছটো মানে, বৰালি মাছ আছিলে আমাৰ। বেছিভাগ বৰালি আছিলে, বৰালি, তাৰপিছতে পামপ্লেট আছিলে। তাৰপিছত, তোৰ আকৌ, সৰু মাছ, নাৰ মাছ আছিলে।
মই তোক, হেৰি এ, কেজি কিমানকে দিবি?
কেজিটো ডাঙৰ মাছ, বৰালি মাছ, কেজি দিলোঁ তোৰ, মই বাৰশ টকাকৈ। এক কেজি, সেনেকে কেজি - কেজি উঠাই কিনে সৰুবিলাকটোহে নাৰ, পুঠি তাৰপিছত তোৰ, শিঙি মাছ - শিঙি মাছবিলাক ইমান নিনিয়ে ন'? শিঙি মাছবিলাক কম নিয়া হৈছে। সেনেকে, কেনেকে দিলোঁ। তহঁতৰ কি দিয়া নাই নেকি মাছ - মাছ?
মাছ দিছোঁ। মই মানুহ লগাইছোঁ মানে আৰু।
অ'! কিমান কৰি, কি কি মাছ আছে তহঁতৰ?
মাছ এ, তোৰো যোনখিনি আছে, সেইখিনিয়ে আমাৰো আছে। তাৰপিছত, তোৰ হেৰি আমাৰ সৰু - সৰু মাছ বেছি আছে।
সৰু মাছ বেছি আছে নেকি? নাৰ বেছি আছে আকৌ ন'? নাৰ, পুঠি। অ'! আকৌ, উম! উম!
আৰু সৰু মাছটো চাবিচোনটো? সৰু মাছটো খালে, চকু পা মানে, চকুৰ কাৰণে ভাল।
অ' অ'! সেইবিলাক হয়! এই আমাৰ ঘৰৰ পৰাওঁ নিয়ে, বহুত মানুহে। আমাৰ ঘৰত সদায় দোকান এখন দিছোঁ নহয়? অ' আহাই নাই বহুত দিন। দূৰ হয় ন' সেইফালৰ পৰা ন'? আমাৰ ইয়াত আহিবলৈ।
বাকী সেইফালে, ভালেই ন'? এ, খবৰ এ, জেগা খিনি? এতিয়া কেনেকুৱা? মোৰতো তোৰ দুজনে
এতিয়াতো এতিয়াতো মই গছ গছনি চব ৰুই দিলো। উম হৈ গ'ল হৈ গ'ল মই নোযোৱা একবছৰ হ'ল তক মই এতিয়া এই চাইডে চাইডে তোক ভেটিটো চাইডে চাইডে গছ গছনিবিলাক ৰুই দিছোঁ। গছ গছনি ৰুই দিছো মাছবিলাকো চাওঁ হব এ দানা দানা কেই টাইম দিয় দানা কিমান টাইম দিয়?
অ তিন টাইমে দি দিওঁ।
তিনি টাইম তিনি টাইম দিয় ৰাতিপুৱা কি সোনকালে ৰাতিপুৱা সোনকালে দিয়, দুপৰিয়া দিয় আৰু আবেলি দিয়।
উম দুইটাই দিওঁ এয়া
টাইমে দিয়া হয় ডাঙৰ মাছটো লৈছিলে। এতিয়া সৰুবিলাককে তিনি টাইম দিব লাগিব আৰু
আহ
উম এ আমাৰ আগত এটা পুখুৰী খুলিম বুলি ভাবিছো। আহিবি আহিবি পুখুৰীত পুখুৰী আৰু খান্দ খান্দা নাই এনে দুটাই আছে।
এ আগৰ দুটা আছে তাৰপিছত তোৰ এতিয়া আৰু দুটা কাম চলি আছে খান্দি আছে।
উম উম আমাৰো সেই তিনটামান তিনটামান খান্দি আছে। বেলেগ বেলেগ জেগাত আমাৰ ঘৰৰ ওচৰে আমাৰ ঘৰৰ ওচৰৰে খান্দি আছে তিনিটামান খান্দি আছে পুখুৰী
দূৰত দূৰত
এটা হৈ গ'ল এটাত আমাৰ পাঁচটা আছে। তোহোত কেইটা হৈছে তোহোত কেইটা হৈছে
আমাৰ আগৰ দুটা তাৰপিছত এতিয়া দুটা চবমিলাই এতিয়া চাৰিটা মানে এতিয়াতো এ দুটা আছে বাৰু বাকী দুটা কাম চলি আছে। খান্দি আছে মানুহ লগোৱা হ'ল।
উম উম লাভ বাৰ লাভ হৈছে নাই বস্তুবিলাক মাছৰ লাভ হৈছে ন নাই তহত এইবাৰ
মাছৰ লাভ হৈছে বাৰু মোৰ কি এ প্ৰত্যেক কেজিত তোৰ সত্তৰ মানৰ লাভ হয় আৰু সত্তৰ আশী এশ
হয় ন
উম
এতিয়া এটা এটা পুখুৰীত কিমানমান কিমানকৈ মাছ সোমাইছে? মাইকী মাছ বেছিকৈ সোমাইছ নাই?
অ অ
কণীপৰা মাছ
উম
কণী কণীপৰা মাছ বেছিকৈ সোমাবি মাইকী মাছবিলাক। আমাৰতো আমাৰতো প্ৰথম প্ৰথম পুৰণা পুখুৰীটো সোমাইছে ভালে ভালে পুৰণা পুখুৰীতো সোমাইছো মাছ আমই দুশ। ক এই নতুন আও এইফালতোত বাওঁফালতোত সোমাইছোঁ তোৰ তিনিশ। চব মিলাই পাঁচশ সোমাই দিছো মাছ তাৰছতে তোৰ তাৰপৰাও কণীচনী পাৰিব ন
আহ
কণী চনী পায় হ'ব চব থাউজেণ্ড কি তোমাৰ হাজাৰ হাজাৰ দু হেজাৰ মান হ'ব।
উম
কি হয়
ঠিকে আছে মাছ
আকৌ নতুন নতুন তিনিটাত সোমোৱা নাই বাৰু উম এই মাছত দোকান এখনো খুলিম বুলি ভাবিছো মই। এই আমাৰ হ হাটৰ ওচৰতে
আহ পৰীক্ষা দিলে?
পৰীক্ষা দিলে অ
পৰীক্ষা ফলাফল দিলে।
দিলে দিলে ফলাফল দিলে ঘোষণ কৰিলে এ নকও আৰু এতিয়া এই এইবিলাক মাছৰ হে তে লাগিম মই বহুত লাভ ইয়াত বোইছ লাভ আছে ইয়াত
অ এয়া। আমাৰো এতিয়া ঘৰত এ পইচাটো লাগিব বস্তু পইচা দিগদাৰ নাই তইটু পঢ়িবটো নোৱাৰো
উম তাই এতিয়া ঘৰৰ পুখুৰীকেইটা আছিল কাৰণে মাছ হৰি কৰিছো পাৰিছো। এ মাছৰ মাছৰ বিজনেচত ধুনীয়া উঠাব পাৰি বুজিছ বহুত ধুনীয়া থাকে উম ময় অকলে অকলে উম উম আইতা মা আইতা মই
ঘৰ দায়িত্ব তোৰ ওপৰতে পৰি যায়
উম মোৰ ওপৰতে পৰে মোৰ ওপৰতে তোৰতো একেই মোৰ নিচিনা
হেল্ল'।
তোৰ বোলো একেই বোলো মোৰ নিচিনা
এ আমাৰ একেই আৰু মই আলি আমাৰ ঘৰৰ ওচৰৰ মানুহ কেইজনমান আছে সিহঁতে মোক অলপ সহায় কৰি দিয়ে আৰু মানে মাছৰ হেৰি উম
এ মাছ মাছত উঠাব পাৰি মানুহ দেই মাছত উঠাব পাৰি।
অ
মাছত ধুনীয়া বস্তু উঠাব পাৰি সেইটো মাছৰ চিন্তা নাই ইমান।
বাকী তহঁতৰ এইফালে বজাৰ সদায় বহে নে নে
মাছৰ বজাৰ মাছৰ বজাৰ সদায় বহে সদায় বহে
সদায় ন
সদায় সদায়। উ তোৰ দেওবাৰে দেওবাৰে অকল বন্ধ থাকে দেওবাৰে বন্ধ থাকে অকল আমাৰ সন্ধিয়া পৰতে সন্ধিয়া বহে আকৌ পুৱা বহে পুৱা ছটা মানৰ পৰা বহে সন্ধিয়াটোৰ। সাতটা ত্ৰিশ মানৰ পৰা বহে নহলে তোৰ আঠটা মানৰ পৰা বহে দহটা মানৰ ভিতৰত খটম হৈ যায় আমাৰটো পা আমাৰ আমাৰ হেৰি নহয় দেওবাৰ বাদ দি গোটেইকেইদিন হয়। দুদিন মাত্ৰ পোৱা নবহে আবেলি বহে
ঠিকে আছে ঠিকে আছে।
উম উম তেনেকেতো ঠিকেই আছে বাৰু ভালে হয় উম উম তাক ইমান ইমান হেৰি নহয় এ বোলো দোকান এখন বোলে মাছৰ খুলিম বুলি ভাবিছিলো মাছৰে খেতি বাতি আছে ন মাছৰে বোলো দোকান চোকান খুলিব পাৰিলোহেঁতেন
অ কাম এটা কৰা দোকানখন খুলিয়ে ল
উম উম ত তও ইয়ালৈ আহিব লাগিব কেইদিনমানৰ কাৰণে বোলো আমাৰ ঘৰলে
অ খুলি পেলাই ধুনীয়াকৈ মানি পেলাই ধুনীয়াকৈ তাত সন্ধিয়াকে দি দিবি আৰুটো সন্ধিয়াৰ পৰত ভাল লাগে মানুহখিনি ওলাই সন্ধিয়া পৰত আবেলি
হয় বাৰু
ৰাতিপুৱা দিব বাৰু ৰাতিপুৱা ফ্ৰেছ ধুনীয়া ভাল লাগে
এনেকোৱা হ'লেতো ভালেই হয়নে
তোৰ কিমান লাভ হয়
মোৰ থাকে তোৰ তোৰ মই কেজি ত মানে তোৰ কেজি কেজিটো পাৰ হৈ যায় যদি তো মই তিনি কুইণ্টেল চাৰি কুইণ্টেল মাছ বেছো। নহ'লে থাকে সত্তৰ আৰু আশী মান থাকে সত্তৰ আশী মান থাকে।
বাকীতো গাখীৰো দি আছ ন গাখীৰ।
গাখীৰ দি আছোঁ বাৰু। গাখীৰৰ ইমান হেৰি নাই আমাৰ গাখীৰ আমাৰ নিজৰ গৰু গৰু চৰু নাই মানে হেৰি নাই যে।
অ তহতৰ গৰুকেইটা।
গৰু চৰু নাই আমাৰ ইমান ইমান নাই। সেইকাৰণে মাছকে কওঁ মাছৰ সেইটোতে মানে ভাল হয়। এই ফাৰ্ম ফিচাৰী ফিচাৰী খুলিলে উম উম উম ফিচাৰী ফিচাৰী খুলিলে ফিচাৰী খুলিলে ধুনীয়া লাভ আৰু। পিছে মাছৰ ফিছাৰিত বহুত লাভ আছে দেই।
আছে আছে কিয় নাই বাৰু মই কিমান লাভ কৰিছোঁ।
উম উম।
অ এইটো এ আ হে মই কেতিয়া গ'লে ভাল হ'ব ক তই গ'লে তোৰ
তই আহ তই তই অহা কাইলৈ আহি যা। পুৱা পুৱা সেই তাৰ গাৱ গাঁৱৰ পৰা বাছ আহে। চিটি বাছ আহ তাতে গুচি আহিবি উঠি।
ৰাতিপুৱা ৰাতিপুৱা গ'লে বেছি ভাল।
পুৱা সাত পুৱা সাতটা পোন্ধৰতে থাকে বাছ আহি যাবি তাৰ পৰা।
উম ৰাতিপুৱা ওলাই যাম।
সাত টা পোন্ধৰত থাকে উম উম উম আহি যাবি আহি যাবি ইয়াত ইয়াত এই আমাৰ ঘৰৰ পাইভে চা চাৰি ঘন্টা তিনি ঘন্টা মানত পাই যাবিহি পুৰা বৰা ধুনীয়া পুৰা বৰালি মাছ বনাই থম আহিবি খা খাবলে। তইতো ভালে পাওঁ বৰালি মাছ খাই।
উম।
উম উম আহিবি সেনেকে আহিবি কাইলে আহিবি। আহি যাবি পুৰা উম উম লৈ আহিবি লৈ আহিবি। মোলে মোলে পুৰা তই পুখুই মাছ লৈ আহিবি কাইলৈ।
অ তই ভাল পাওঁ ন।
পুৰি খাম পুৰি খাম।
অ সৰু সৰু মাছ অহ তোৰ। এইটো এইটো। পুৰি পুৰি যোন পুৰি পুৰি খাই যোনটো মজা আছে সেইটো। বেলেগত নাই।
সেইটো আমি আমিহে গম পাম আমি মাছৰ মাছৰ ব্যৱসায় মানুহে গম পাম। বেলেকে গম নাপায় ভপকৈ।
এ যোনবলে বেলেগ বেলেগ কাম কৰে সেইটো সেইটো মানে। ত বুজাব নোৱাৰি ইয়াত কি কিমান ভাল লাগে খাই।
সেইটো হয় বাৰু। এতিয়া সেই এইবিলাকে মাছৰে চলাই আছো আৰু জীমান পাৰোঁ সেই আৰু। মাছবিলাক এইবাৰ মোৰ যোৱা এইবাৰ তাৰ আগৰবাৰ মাছ বহুত মৰিল নহয়।
অ।
এ বেমাৰ আহিছিলে মাছৰ বেমাৰ আহে যে তহঁতৰ মৰা নাছিল। তহঁতৰও মৰিছিলে মোৰ দেউতাই ফোন কৰিছিল ন তহঁতৰ।
অ মই মোক কৈছিলে বাৰু কিন্তু মই তেতিয়া এই ঘৰৰ কামতে লাগি আছিলোঁ। ন সময় হ'ল তোক ফোন কৰিবলৈ বেয়া নাপাবি দেই।
উম নাই, নাই। নাপাওঁ নাপাওঁ
অ তই টো বুজি পাওৱে
আহ অ হয় হয় এইবিলাক হয় বাৰু সেই সেইবিলাক আও। উম
বাকী মই এটা কালি যাম ন ৰাতিপুৱা
ৰাতিপুৱা আহি যাবি ৰাতিপুৱা মানে আহি যাবি তোৰ সাতটা পোন্ধৰত থাকে চিটি বাছ। থাকে তেনো তাৰপৰা আহে আমাৰ ইয়ালে উম উম ফিৰি বাছ থাকে
যোন আমাৰ ঘৰৰ পৰা এতিয়া বাছলৈ আমাৰ ঘৰৰ পৰাটো এক কিলোমিটাৰ হৈয়ে যায়।
উম উম হয় হয় সেইটো হয় বাৰু আকৌ তই দলং দলং চলং পাৰ হবও লাগিব ভালকৈ
অ অ সেইটো হয় আৰু
ত লৈ আহিবি সৰু সৰু মাছ লৈ আহিবি খাম বোলো উম উম পাবি দে লগ তেতিয়া কালিয়ে পাবি দে উম উম মাৰিবি মাৰিবি দে দে ৰাখিছো দে উম উম।